হেল্ল'
অ',
শুনিছ' ন'?
শুনি আছোঁ অ',
কি কৰি আছা?
অ', এ আছোঁ ৰ'বা অলপ আগত শুই উঠিলো শুই উঠি এতিয়া সে নাস্তা চাস্তা কৰি উঠিলো তুমি?
অ', ময়ো এনে আছোঁ ৰ'বা এতিয়া চাহ তাহ খাই ল'লো। গৰম আজি দেখোন বহুত গৰম আছে।
তাকেইতো যোৱাকালিতো একেবাৰে মানে থাকিব পৰা নাই আজিও কিজানি সেনেকুৱাই হব নেকি।
জুলাই মাহো আহিল নহয় লাহে লাহে গৰম হ
কি কি কৈছা?
এই জুলাই মাহটো পৰিলে নহয়।
হয়, হয়, জুলাই মাহ গৰম গৰমৰ দিন আহিলে কেনে গৰমৰ বন্ধ আহিল
তাকেই ত'
গৰম হবই আৰু মানে আজি তোমাক ফোন কৰিলোঁ বহু দিনৰ মূৰতে।
হয়।
এটা বিষয়ে কথা পাতিম বুলি ভাবিছিলোঁ মানে আমাৰ যি তোমাৰ চবৰে যি কেৰিয়াৰৰ মানে চিন্তা থাকে মানে তোমাৰ কেৰিয়াৰ
হুম, হুম হয়।
কেৰিয়াৰৰ ওপৰত যি খুব মানে চিন্তা বহুত চিন্তা কৰি থাকে। তুমি কিবা জীৱনৰ কেৰিয়াৰৰ ওপৰত বহুত চিন্তা তুমি কি ভাবা কেৰিয়াৰৰ ওপৰত মানে কেৰিয়াৰৰ কথা যি মানুহ বিলাকে বহুত ভাবি থাকে।
হয়, হয়, এইটো এতিয়া মানে সকলোৰে এটা প্ৰধান মানে সমস্যা বুলিয়ে ক'ব লাগিব যে মানুহে এতিয়া ধৰা মইয়ে বা তুমি আমি এতিয়া জীৱনত কি কৰিম কি নকৰিম কি হ'ব, কি নহ'ব সেইবোৰ মানে প্ৰত্যেক দিনে আমাৰ এটা চিন্তা মূৰত থাকেই মানে। যাৰ ফলত ধৰা মানসিক চাপৰ নিচিনাও মানে সমস্যাত আমি কেতিয়াবা ভুগিব লগা হয়। গতিকে এইটো মানে বহুত এক চিন্তনীয় বিষয় তুমি কি ভাবা?
এইটো হয়, বাৰু কেৰিয়াৰৰ মানে কেৰিয়াৰৰ ওপৰত মানে বহু বহুতে বিভিন্ন ধৰণে চিন্তা কৰে মানে তোমাৰ।
উম, উম।
কিছুমানে কিবা বহুত ডাঙৰ হেৰি হ'ব খোজে কিছুমানে বাৰু
বেলেগ বেলেগ আৰু চবৰে বেলেগ বেলেগ তোমাৰ গ'ল বিলাক বেলেগ বেলেগ হয়।
হয়, হয়।
কেৰিয়াৰৰ ওপৰত মানে বেলেগ বেলেগ তাৰমানে তোমাৰ কিছুমানে কি বা ইঞ্জিনিয়াৰ হ'ব খোজে কিছুমানে কিবা খেল খেলি ভাল পায়। কিছুমানে গান গাই ভাল
অ', এইখিনিতে মই এটা কথা কওঁ অ', এইখিনিতে মই এটা কথা মনত পৰিল দেই মানে এতিয়া যেতিয়া আমি সৰু তে লক্ষ্য নিৰ্ধাৰণ কৰো নহয় তেতিয়া মানে আমাৰ ঘৰৰ পৰা কোৱা হয়, যে আহ তই কিন্তু এই ডক্টৰ হ'ব লাগিব তই কিন্তু ইঞ্জিনিয়াৰে হ'ব লাগিব কিন্তু মানে লৰা ছোৱালী জনক মানে সুধিন নাচাই বা তাৰনো কি মন কি কি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। সেইটো মানে বিচাৰ কৰি চাব লাগে। যিটো মানে আমাৰ অসমত প্ৰায় সেইটো মানে এনেকৈ নাচায়। মানে অ', অ', ধৰা অমুকৰ ঘৰত যদি চাকৰি কৰিছে নহয় তইও কৰিব চা কৰিয়ে কৰিব লাগিব ভাল চাকৰিয়ে লাগিব। সেনেকুৱা ধৰণৰ মানে চিন্তাধাৰা আমাৰ মানে অভিভাৱকসকলে লয়, এই ক্ষেত্ৰত তুমি কি কবা?
হয় হয় মানে। এইটো হয় আমি এইটো দেখিছোঁ মানে আৰু তোমাৰ আগতে যি স্কুলত টিচাৰ্ছ বিলাকে সুধিছিল। মই শিক্ষক বিলাকে তুমি কি হবা জীৱনৰ লক্ষ্য ৰচনা লিখা কৰিছিল যি তোমাৰ আৰু তোমাৰ যি সুধিছিল যি টিচাৰ্ছ বিলাকে যি তুমি কি হবা? আৰু তুমি চবকে যি সুধিছিল তোমাৰ লক্ষ্য কি তোমাৰ লক্ষ্য কি? চবকে সুধিছিল, আমাকো সুধিছিল মানে কিছুমানে কয় মই ইঞ্জিনিয়াৰ হ'ম, কিছুমানে কয় ডক্তৰ হ'ম, কিছুমানে কয় মই পুলিচ হ'ম। কিছুমানে কয় মই দীপ হেৰিত যাম। মানে ডিফেন্সত যাব মানে সেনেকুৱা আৰু কিছুমানে কয় মই খ খেল খেলুৱৈ হ'ম তেনেকে কৈছিল নহয়। তোমালোকক কৈছিল নেকি তেনেকে স্কুলত সুধিছিলনে? টিচাৰ্চ বিলাকে আমাৰ শিক্ষক বিলাকে।
হয় অমা আমাকো ঠিক তেনেকৈ মানে প্ৰায়েই সুধি থাকিছিলে। তুমি ডাঙৰ হৈ কি কাম কৰিব বিচাৰা বা কি ক্ষেত্ৰত আগবাঢ়ি যাব বিচাৰা? গতিকে আমাক প্ৰায়েই সুধি আছিল সুধি থাকোঁতেও আমি সকলোৱে বিভিন্ন ধৰণে আমি মত দিছিলোঁ। যেনে ধৰা মই কৈছিলোঁ পাইলট হ'ম বুলি কৈছিলোঁ কেতিয়াবা। কেতিয়াবা ডক্টৰ এজন দেখিলে ডক্টৰ হম সৰু কথা কৈছোঁ আৰু সৰু কালত। মানে যা যেতিয়াই যাক ভালে ধৰ ভাল এতিয়া ক্ৰিকেটাৰ এজন দেখিলোঁ। উম এই তোমাৰ শচিন তেণ্ডুলকাৰ তেওঁ লোকৰ নাম মই ক্ৰিকেটাৰ হম ভাল। সই খিনি সৰু কালত আছিলে আৰু সলনি হৈ থাকে সময়ে সময়ে তাৰপিছত ধৰা যা যেতিয়া ডাঙৰ হলো ডাঙৰ হ'লোতো আৰু এতিয়া সলনি হ'ল দিয়াচোন। তাৰপৰা এতিয়া চেষ্টা কৰি আছোঁ এটাত মানে চৰকাৰী চাকৰিৰ বাবে সেনেকুৱা ধৰণৰ।
হয়ঁ হয়ঁ হয়ঁ তুমি চৰকাৰী চাকৰি কথা ওলায় ভালে কৰিলা বাৰু মই এটা- মনত এইটা-
উঁম উমঁ হয় কোৱা?
এ তুমি তুমি ভাবা নেকি? যে ভাল ভাল চাকৰি পায় পোৱা যায় নেকি?
উমঁ উমঁ উমঁ নাই নাই আজি দে আজি আজিকালি মানে একেবাৰে- টো মানে ডিগ্ৰীখন একেবাৰে কাম নাইকিয়া হৈন হৈ পৰিছে কাৰণ কিয়? ডিগ্ৰী ভাল ডিগ্ৰী থাকিলেও মানে তোমাৰ যদি চৰকাৰী চাকৰি ক্ষেত্ৰত কৈছোঁ। তুমি পৰীক্ষাত মানে আকৌ অৱতীৰ্ণ হবই লাগিব। আকৌ পুনৰাই মানে তাতেহে মানে যি তুমি প্ৰদৰ্শন কৰিবা। সেই সেইটোহে মানে আৰু মানে তোমাৰ কামত দিব তাৰ আগত তোমাৰ যিমান- ডিগ্ৰীত বা তোমাৰ মেট্ৰিকৰ পঢ়ৰ হাই ছেকেণ্ডেী হওঁক যিমানে তুমি ষ্টেণ্ড কৰি নিদিয়- কিয় মানে কোনো মানে তাৰে ভেলু নাই বুলিয়ে কব লাগিব নহয় জানো?
অঁ মই ক'ব বিচাৰো মানে ডিগ্ৰীৰ লগত তোমাক - দক্ষত মানে যোগাযোগ দক্ষ-
উমঁ উমঁ হয় হয়।
কম্পিউটাৰ হওঁক ইংৰাজী হওঁক এইবিলাক মানে ভালকৈ-
অঁ অঁ দক্ষতা বিকাশ হঁয় হয়ঁ।
এতিয়াতো বহু হয় এতিয়াতো বহুত কোম্পানী আহিছে মানে ডিগ্ৰী- না দক্ষতাক চাই তোমাৰ মানে অবি হেৰিটোক চাই
অঁ অঁ কাম কৰাৰ যি কৌশল-
চাবচোন তাত হয় হয় মানে তুমি চাবাচোন- একো নপানী এটাত ভাল মানে তোমাৰ হেৰি পাই আছে মানে- ভাল চা পুষ্টত আছে মানে কিন্তু অৰ্হতা নাই তেনেকুৱা। অঁ কিন্তু তেওঁ মানে কোম্পানীত বহুত ভাল কাম কৰিছে। তেওঁৰ অভিজ্ঞতা হৈছে।
অঁ বাইক।
এ কিন্তু। ডিগ্ৰী নাত নাই কিন্তু তেওঁলোকৰ। আৰু ডিগ্ৰী পোছত কোম্পানীত পৰা নাই। কাৰণ তেওঁ লোকৰ দক্ষতা নাই। তেনেকুৱা।
ঠিকেই। মানে আজিকালি তাকে প্ৰয় মানে দক্ষতাটো চাই হয় নে। দক্ষতা বিকাশ কৰিব লাগে বুলি যে কৈ থাকে। আজিকালি আ আজিকালি ধৰা এতিয়া এআই এআইৰ যুগ হৈছে। এ এ এআইৰ প্ৰতি আমি যদি দক্ষতা থাকে আমাৰ। এ আই কেনেদৰে কি কৰে কাৰ কেনেদৰে ব্যৱহাৰ এ আইৰ ব্যৱহাৰ যদি আমি জানো।
ভাল।
তেতিয়াহ'লে হয়তো আমি আৰু বহুত কৃতকাৰ্যতা অৰ্জন কৰিব পাৰিম নহয় জানো।
হয়ঁ হয়ঁ হয়ঁ। আৰু তোমাৰ মানে কি ডিগ্ৰী থাকিলে কি হ'ব যদি তেওঁ মানে কাম বিলাক কৰিবই নোৱাৰে। তেওঁৰ এখন চাৰ্টিফিকেট থাকিলে দিয়া মানে এখন তেওঁৰ এটা ডিগ্ৰী আছে যি। এইটো ডিগ্ৰী মোৰ আছে মানে যদি তেওঁ কামটোৱে কৰিব নোৱাৰে ডিগ্ৰী থাকিও।
কাম নাই।
কাম নাই তেনেকে।
কাম নাই হয়, ঠিকেই কিন্তু মই কি ভাবো জানা নে। এতিয়া আমি যিহেতু লক্ষ্যৰ জীৱনৰ লক্ষ্যৰ কথা পাতি আছো আমাৰ মানে অভিভাৱক সকলেও। অকণমান মানে ছাত্ৰ-ছাত্ৰীসকলক। তেওঁলোকৰ ধৰণে মানে চিন্তা কি ভাবে বা তেওঁলোকে কি ক্ষেত্ৰ। ক্ষেত্ৰত আগবাঢ়ি যাব বিচাৰে সেইটো সুধি বুজিহে মানে। তেওঁলোকক মানে এ আগবঢ়াই দিব লাগে এনে মানে অযথা তোমাৰ কিছুমানে যে প্ৰেছ। প্ৰেচাৰ‌ দিয়ে বা ঘৰৰ পৰা মানে। কৈ থাকে যে তই এইটোয়ে কৰিব লাগিব সেইটোৱে কৰিব লাগিব সেইটো কৰাটো অনুচিত হয় নে।
অ' নিশ্চিত নিশ্চিত ঠিকে কৈছা। আৰু তোমাৰ মানে এতিয়া ঘৰৰ মানুহ বিলাকে ল'ৰা-ছোৱালী বিলাকক মানে। মই ভাবো আৰু দেখিছো তোমাৰ। মানে চৰকাৰী চাকৰিত মানে বেছি গুৰুত্ব দিয়ে ঘৰৰ মানুহ বিলাকে যে এটা চাক। চাকৰি লৌ এটা চাকৰি লৌ মানে গভমেন্ট চাকৰি এটা লাগে আৰু তোমাৰ চৰকাৰী চাকৰি।
হয়।
তাৰ পিছত মানে ল'ৰা-ছোৱালী বিলাকক। বেছি হেৰি কৰে মানে।
উম হুম হুম উম এ ধৰা কোনোবা ছাত্ৰ-ছাত্ৰীয়ে। এ এ বা ছবি আঁকে বা নাটনি কৰে বা একটিং কৰে। বে তেতিয়া সেইজনক যদি তুমি বেলেগ এটা পঢ়োৱা ডক্টৰ বা ইঞ্জিনিয়াৰ। অ অকৰাব খুজা অলপ টকা মান। খৰচ কৰে তেতিয়াতো সি তেওঁ মানে সেই লক্ষ্যত উপনীত হব নোৱাৰিব নহয় জানো।
হয় হয় হয় হয় আৰু তোমাৰ মানে বেলেগ বেলেগ হয়। তোমাৰ বেলেগ বেলেগ চবৰে তোমাৰ দক্ষতাটো চবতে বেলেগ বেলেগ আছে।
উম যাৰ যি য'ত মন মানে সেই হিচাপে কৰিব লাগে।
হয় কিছুমানে পঢ়ি ভাল নাপায় তোমাৰ।
কি হয়।
খে খেলি ভাল পায় তোমাৰ খেল খেলি ভাল পায় সি সিহঁত খেলত আকা সিহঁতক খেলত দিব লাগে মোৰ হিচাপত মানে যোনে যি ভাল পায়।
উম, খেলৰ জৰি়য়তেওতো বহুতখিনি মানে আগবাঢ়ি যাব পাৰে আমাৰ এনেকুৱা বহুত উদাহৰণ আমাৰ অসমতেই আছে।
হয়, হয় আৰু এতিয়া সেই মানে তোমাৰ সেইবিলাকত বেছি তোমাৰ হেৰি আছে মানে সটো কি বুলি কয় তোমাৰ হে ইংৰাজিত সস্কোব আছে সেইটো ইংৰাজীত স্কোপ বুলি কয় মানে অসমীয়াত কি বুলি কয় বা স্কোপ বেছি আছে সেইবিলাপত।
আনাই বাৰু পটান হাফ।
হয়, হয় ক তোমাৰ সেইবিলাকত বেছি হেৰি আছে মানে তাত।
আ, হয়, হয়।
কিন্তু সেই সেইবিলাকতে দিব লাগে এতিয়াতো বহুত দেখিছো এতিয়া ল'ৰা ছোৱালীক সেইবিলাকতে দিয়ে মানে এ এ যিবিলাকত হেৰি আছে মানে খেল খেল খেলেই হওক বা কিবা বেলেগেই হওক অভিনয় হওঁক গান গোৱাতে হওক। এইবিলাকত দিয়ে দেখোন।
হয় মানে যাৰ যি ক্ষেত্ৰত ইচ্ছা বা মা। ভাবি আহা যে সেই তাৰ সেইফালেদিয়ে মানে তেওঁ আগবাঢ়ি যাব লাগিব তেতিয়াহে মানে তেওঁ ল-
হয় হয়, উপনীত হব পাৰিব। মানে ঘৰৰ মানুহে বেছি প্ৰেছাৰ দি থাকিব নালাগে মই ভাবোঁ আৰু, বেছি যি ক'ব নালাগে এইটো কৰ সেইটো কৰ সেনেকে কৈ থাকিব নালাগে। সেইটোৱে আৰু।
হয়, হয়, হয়। আহ ভাল লাগিল তোমাৰ লগত আজি মানে এই তুমি যিখিনি আমাৰ ধুনীয়া এটা মানে বিষয় বাছি ললা, জীৱনৰ ল- ক্ষ্য, এই লক্ষ্যৰ ওপৰত কথা পাতি তোমাৰো অভিজ্ঞতা কলা মইয়ো কলো খুব সুন্দৰ লাগিল ভাল লাগিল পিছত আমি আৰু সময় হলে এনেদৰে আমি আকৌ ভালদৰে দীঘলীয়াকৈ আলোচনা কৰিম, নে কি কোৱা?
হয়, হয়, হয়, হয় আৰু পিছত কথা পাতিম ভালদৰে এইয়াৰ
অ', অ', আজি নহলে ইমানতে সামৰিছো অ'।
হয়, হয় ৰাখিছো দিয়া।